হেল্ল' ভাল। তোমাৰ?
ভাল। কি কৰি আছা?
এনেই আছো। তুমি?
এনেই আছোঁ। ডিনাৰ হল?
এই মাত্ৰ খাই আহিলোঁ।
হয় কি বনাইছে?
আজি মাটন। তোমালোকৰ?
আমাৰো। আজি ন এনে মাংস, ৰবিবাৰ ন আজি।
চিকেন।
অ মাংস বনিছে।
অহ।
উম। হ'ল চবে খালে?
অ দাদা আহিব সি আহিলে হৈ যাব।
অহ। আমাৰো অহা নাই আহিবই।
অহ।
উম।
ছৰ হল নে বনোৱা বনাই আছে?
উম নহয়, এতিয়া উঠিছে বনাব বৌহতে।
অহ।
মানে এটা ক এটা কথা আছে হা মোৰ মানে। এটা হিন্দু ফেণ্ড হা ছোৱালী হয়।
অহ।
তাই মানে এটা মানে তোমালোকৰ মানে দুৱা মাঙিছিলহি হা। মোৰ এইটো ভাল মোৰটো ভাল হলে মই মানে এইটো মাজাৰত বোলে কিবা মাজ- জাৰত যাইগিনে তাত এটা চাদৰ দিব।
অ
অ এইটোৱে মোক কৈ আছে তই যাবি না মোৰ লগ লগত মই মই জেবিন বাৰ্গক সুধিছো কি কওক। কৰিব লাগিব ইয়াতে তেওতে কিবা কিবা কয়, কি হয় এইটো?
এইটো মানে মাজাৰ হয়, চবে যাই জানা। মানে হিন্দু মুছলিম বুলি কথা নাই চবে যায়। শিল্পীওতো গৈছে।
অ। অ মই মানে আজিলৈকেতো শুনিয়ে পোৱা নাই। সিয়ে মোক ফাৰ্ষ্ট এতিয়াহে কৈছে মানে আজিয়ে।
অ মানে এটা উম কবৰ যে কয় সেইটো থাকে আৰু। সেইটোত চবে দুৱা কৰে মানে। চাদৰ দিয়ে, গোলাপ ফুল দিয়ে, বহুত বস্তু দিব পাৰা।
অ তাই চাদৰ দিব মানে এইটো দুৱা মাগিছিল মানে।
অ।
টো হৈছে দুৱাটো সেইকাৰণে তাই দিব তাই আজি যাই এনে দি আহিছে।
ঠিকে আছে।
উম।
মই গৈছিলো বাৰ্থডেত গৈছিলো মাজাৰ আৰু যোৱাই নাই।
মানে ভাল ন এইটো।
অ।
ইয়াৰ ওপৰতে অলপ কোৱা না মই মানে নাজানো মানে।
ইমানতো ময়ো নাজানো মানে। এই মানে মাহঁতে কয় আৰু তাতে গ'লে দুৱা মানে কবুল হয় বুলি যে কয় সেইটো কয়।
আচ্ছা।
মানে যোনে মানে ন, মানে বহুত ভাল হয়। যোনে ভালকে মানে।
অ মানে হিন্দুও মানিলে হয়।
চবে মানে চবে হিন্দু মুছলিম চব যায় সেইটোত।
উম।
মি শিল্পীক সুধিবা না। ই এবাৰ গৈছে তো মোৰ লগত।
অ। তাই মোক কৈ আছে। মোৰ লগত যাবা না, এইতো কামটো কৰি লম। মই কৈছো ৰ'বা মোৰ মানে ইমান এইটো এক্সপেৰিয়েন্স নাই। মই মোৰ ফ্ৰেণ্ড-ফ্ৰেণ্ড আছে এনেকুৱা, মই খুধি কিনে তোমাক অ সেইয়া হেতি যাইকিনে কৰি আহিছে। চাদৰ লৈ কিনে দিছে, দুই মিনিট কাৰণে মানে উ কৈছে তাতে যে এতিয়া থাকিবা। আৰু তাহাঁতে গুচি আহিলে মানে।
অ তাতে তোমাৰ মম ধূপ চব জ্বলাব পাৰি।
অ এই অকল বাহিৰৰ পৰা চাদৰ কিনি কিনে দি দিছে।
অ।
আৰু এই চাদৰটো সিহঁতে কি কৰিব মানে দি দিব।
উম তাৰে কবৰ ওপৰত দি দিয়ে।
অ। এনেকুৱা হয় নেকি?
উম বহুতে মানে কিন্তু
অ। এইটোয়ে মই ভাবিছো। অ মই এইটোয়ে ভাবিছো তাই এটা হিন্দু ন তাই এইটোক কিয় মানে এইটো কিয় মানে কৰিলে তাই কৈছে কি মই এটা ফ্ৰেণ্ডে মানে এনেকুৱা কৈছে কি তোৰ যদি এনেকুৱা কিবা অসুবিধা হৈ আছে তো সেইটো মানিব পাৰা। দুৱা মাংগিব পাৰা তো তাই মাংগি চে।
অ, আজি গৈছিল।
অ আজি হৈছিল। ৰাতিপুৱাই দহটাতে চাৰে দহটাতে চাই গৈছিল।
অ অ। ভালেই দিয়া। ভাল হলে হ'ল। যি বিচাৰিছে। উম। তুমিও কিবা উইচ কৰা যাবা
সেই মোৰ এক্সপিৰিয়েঞ্চে নাই। কি কেনেকে মাগিছে, মানে কেনেকে কৰিলে মই এইটোৱে নাজানো। মই চোন একোৱে নাজানো কি
আৰে নহয় মনতে ৱেষ্ট, মনতে উইষ্টটো কৰিবা।
ছা।
মইয়ো কষ্ট কৰি তাৰে পৰা চাদৰ থাকিব যিমান দামৰ কিনা আৰু।
মানে কেম কেম, কিমান দামৰ পৰা ষ্টাৰ্ট হয়?
এশ টকা নে দুশ টকাৰ পৰা ষ্টাৰ্ট হয়, তে থাউজেণ্ড লৈ।
আচ্ছা।
সনেকে তুমি কিনি, মমবাতি ধূপ এনেকে জ্বলাই পিনে, তোমাক চাদৰটো দিলে সিহঁতে ওপৰত দি দিব, অলপ টাইম দোৱা পঢ়ি দিব,
অ সিহঁতে কিবা পঢ়িছে বোলে, কিবা যোৱা পঢ়িছে সিহঁতে।
অ। দুৱা পৰি কিনে গুচি আহিব পাৰা।
অহ। মই মানে আজিলৈকে যিমান উইচ কৰিছো সেইটো আমাৰে মানে
অ অ, উম।
তাই, তাইৰ মোৰ মই চখ হৈছো তাই যিটো কৰিলে যে মোক তাই বুজাইছে কি মোৰ এটা ফ্ৰেণ্ড এনেকে এনেকে কৈছে, এইক তাৰো কৈ সেইকাৰণে কৈছো। মই ভালেই তে, যদি তোৰ হৈছে সবে কৰিব এইটো।
তাকে।
আৰু এতিয়া একো হিন্দু মুছলিম নাই আৰু।
হা এইটোয়ে। হিউমেনিটি থাকিব লাগে।
অ আগতে আছে এনেকুৱা, বাট এতিয়া নাই ইন্চানিয়াত কয় না এইটোৱে।
উম। মোৰো যাব ইচ্ছা আছে।
লাষ্ট টাইম কেতিয়া গৈছিলা?
এই মোৰ বাৰ্থডে আছিল যে সেইদিনাখন গৈছিলো। কৈছিলো তো তোমাক। হাজো মজাৰ গৈছিলো, আৰু যোৱাত
তাতে যাইকেনে এনে মানে বহিছিলা নে কিবা কৰিলা?
অ তাতেও মই চাদৰ দিছোঁ।
অ। বিনা দুৱা মাঙ্গিলেও দিব পাৰে নেকি?
অ, এইটো তোমাৰ ইচ্ছা।
অ। শিল্পী কেতিয়া গৈছিল?
আমি কিবা ক্লাছ ইলেভেন মানতে গ'লো নেকি, অ। ইলেভেনতে গৈছোঁ।
অ। মইয়ো আজিলৈকে তোমাৰ মুখৰ পৰা এইটো শুনা নাই ন। সিতিয়ে মোক কৈছে কিবা এইটো কি মাজাৰ এইটো
উলুবাৰী মাজাৰ।
অ তাতে মানে আছে কিবা এটা।
অ, আৰু তোমাৰ হাতী গাঁওটো আছেটো।
অ,
ভাল লাগে, বহুত পিচফুল হয় জেগাটো।
অ তাই কৈছে, তাই মে পত চাই কেনে কৈছিল, মোক বহুত ভয় লাগি আছে মই কি কৰো। মই বোলো কি কৰিব লাগে এতিয়া। তই যদি দুৱা মাংচ তই যাবই লাগিব এইটো কৈনে অ এইটো চোন মই দিমেই যেনে নহয়।
অ সেইটো কিন্তু কৰিলে যাবই লাগে।
অ এ তাই আজি যাই কেনে এইটো কৰি আহিলে।
অ। মও চিল্পিক মই চিল্পিক কৈ আছিলো বল না এদিন কামাখ্যা যাওঁ।
অ না? আমি যোৱাই নাই ইমান দিন হ'ল।
মইয়ো এবাৰেই গ'লো আৰু যোৱাই নাই।
অ, আমাৰ ৰাম বাবা চিত মেলাত কিমান আহিলে আমিয়ে যোৱা নাই।
উম।
আমি ওচৰত হৈ কিনে যোৱা নাই আৰু ক'ত ক'ত পৰা এমেৰিকাই ক'ত লণ্ডন চন্দন পৰা আহি কিনে অম্বুবাচী মেলাত এইটো কৰি কেনে গৈছে।
যাব পাৰিলা হয়।
অ-অ-অ বাট যোৱা নাই কোনো। চবে ভয় খায় ন তলৰ পৰা ওপৰত ইমান মানে এইটো এমাৰ অ কিমান চোনি তো মেলাই এমাৰজেনচি চলাই
উম, এতিয়াও যাব পাৰা। এতিয়াতো ভাল খুলিছেই।
অ এতিয়া চোন তুমি নি দৰচন চৰচন চব কৰিব পাৰা।
অ।
দৰচন কৰিলেচোন তোমাৰ ৰাতিপুৱাই যাব লাগে।
উম, পাঁচটাতে ওলাব লাগে।
অ, তেতিয়া এইটো ভিতৰৰ দৰচনটো পাবা।
মানে উম যোনে মানে সি তাৰে ভাল মানে এইটো যোনটোই ৰিচুৱেল হওক
অ, সেইটোৱে অ।
এ তুমি এটা ফ অ তুমি ইহঁতৰ দাৰ্জিলিং ট্ৰিপৰ ফটো চাইছা?
অ ভাল লাগা নাই মোৰ কিয় বা?
উম, ড্ৰেছ কিন্তু ভাল কৰিব পাৰা নাই।
উম, সিহঁতে কি যি দি পিন্ধি গলে আৰু।
তাতে তোমাৰ জীন্স পিন্ধিলে ভাল লাগে, ঠাণ্ডা জাগা ন।
ইহঁতে কি উল্টা চোল্টা পিন্ধি আৰু কিবা বেলেগ লাগিছে। ট্ৰিপ-ট্ৰিপ নিচিনা লাগাই নাই।
উম।
বেছি মানুহ গ'লে ট্ৰিপ ট্ৰিপ নিচিনা, অ অলপ মানুহ গৈছে আৰু ইহঁতক চোন আমি এনেও এ ষ্টৰিত চাই থাকো না কিবা বেলেগ নালাগে।
তাকেই আমি যে ট্ৰিপত যাওঁ পুৰা গেং হয়। সেই
অ এইটোৱে বেলেগ লাগিছিল আমাৰ। পুৰা ডান্স চান্স কৰি কৰি কিনে বাছত। ইহঁতৰ কি এনেকুৱা ভাল লগা নাইতো।
তাকেটো।
আজি আহিয়ে যাব নেকি? নহয় পৰসি আহিব চাগে।
অ, আমাৰ যদি ছাৰে কিবা এটা কৰিলে হয় ভাল লাগিল হয় ন।
অ, ওৱান ডেৰ ট্ৰিপটো কৰাই নাই।
তাকে।
জুলাই মাহত কৰিব লাগছিল কিন্তু।
নকৰে চাগে।
অ আগষ্টত চোন আমাৰ এডমিচনে আছে।
তাকেটো, কলেজো খুলিব।
তুমি পইচা দি এডমিচন কৰা নে এইটো?
মই চাগে ইনকাম চাৰ্টিফিকেট বনাম কিমান ল'ব জানা নেকি?
উমটো ওৱান থাউজেণ্ড এইটো লয়।
ওৱান থাউজেণ্ড।
মই ক্লো কিন্তু ফাৰ্ষ্ট চেমত বনাইছিলো চাগে।
আছে নে এতিয়া?
আছে বাৰীটো আ এক চালৰে মানে ভেলিডিটি।
অ অ সেইটো হয়।
উম, সেইটো মোৰ কাম আহা নাই এতিয়া। এনেই আছ
পইচাটো এনে যায় জানানে? বনোৱাৰ পিছত।
এতিয়া চোন ৰাচন কাৰ্ড যদি হয়, তোমাৰ এডমিচনটো কৰি দিব।
অ আমাৰ নাই যে সেইকাৰণে।
অ। কিমানো লয় ফিজটো?
চেভেন থাউজেণ্ড।
অ আগষ্টৰ ফাৰ্ষ্ট উইকতে মানে আগৰ উইকতে মানে এইটো ল'ব। আগৰ সাপ্তাহতে এইটো মানে এডমিশ্যনটো কৰাব আমাক।
উম উম, আমাৰ আকৌ মানে দেউতাৰো বেমাৰ নটোও প্ৰব্লেম হৈ আছে।
অ কি হ'ল দেউতাৰ ভাল হৈছে?
নাই হোৱা, কালি আকৌ ডক্টৰ ততে গৈছো।
কি হৈছে?
কফটো মানে পুৰা বুকুত বহি গৈছে।
ইচ, কিবা কৈছে নে? কিবা হ'ব?
মেডিচিন দিছে থ্ৰী মান্থৰ, তাৰ পিছত কৈছে খাই পিনে আহক।
অ ক'ত দেখুৱা হেনো?
নেম কেয়াৰ।
অ। ভাল হয় এইটো, অ ভাল হৈ যাব দিয়া। টেনচন ন ভালকে যদি মেডিচিন- চেদিচিন দিবা, টাইমলী এ টাইম লি মেডিচন খালে এইটো ভাল হৈ যাব।
খাই আছেই উহুম।
খা - খানাবোৰ ভালকে খায় ন?
অ খাই খাই।
মে মেডিচিন ভাল টাইমত ললে ভাল হৈ যাব।
অ। কষ্টও হয় ন এইটো কাৰণে।
আৰু এটা এইজত মানে এইটো হয়ে, মোৰো দেউতাৰ কিবা - কিবি হৈয়ে আছে এতিয়া মানে। নাচৰ প্ৰব্লেম ইটো বিষাই থাকে, ইটো বিষাই থাকে।
অ।
এইজ হলে বহুত মানুহটো বেমাৰী ওলাই যায়।
টোৱে কি কবা আৰু নাৰ?
অ মই, ময়ো দেউতাক আয়ুৰ্বেদিক ইটো দি আছোঁ। হয় আছে মানেটো।
আয়ুৰ্বেদিকত ভাল হয় জানো?
অ বহুত ভাল।
অঁ।